হয় কি কৰিছা?
এ, আছিলো ৰ'বা শুয়ে আছো ৰ'বা এতিয়া ফোন টো কৰিলো তোমাক আৰু ফোনটো মানে কটাইে গ'ল। তোমাৰ লগত মই কথাই পাতিব নাপালো। অ, ইমান মানে তাৱৰৰ সমস্যা চাগে হ'ব পাৰে। মানে অলপ মানে ফোনটোৰো অলপ মানে, মানে কিবা সমস্যা হৈ আছে ৰ'বা।
অ, বাকী কোৱাচোন কি কৰিছিলা তুমি মানে অতান্ত্ৰিকৰ কথাৰ ওপৰত কৈছিলা।
উ, মানে সেনেকুৱাইে আৰু। মানে মই এটা কথা ভাবি আছিলো যে আজিও মানে তোমাৰ অ, কিছুমান মানে পৰিয়ালত তোমাৰ ল'ৰা বিলাককে ইমান স্বাধীনতা দিয়ে ন। আৰু মানে ছোৱালী কিন্তু এই ছোৱালী বিলাকে মানে ইমান নি ও মানি থাকিব লাগে, এতিয়াও মানে জানানে কতো যাওঁ বুলি যাব অ', ল'ৰাটোক মানে তুমি যেতিয়াই যাব খোজে তেতিয়াই যা বোলে তই, আৰু ছোৱালী হ'লে তোক ক'ত যাৱ, যাব নোৱাৰ ৰাতি হৈছে এতিয়াও মানে এনেকুৱা, হয়নে?
হয় হয়, এতিয়া বাৰু
লগা হয় মানে
এইটো বাৰু ইতিহাসৰ পৰাই চলি আহিছে ন, এইটো পিতৃকান্ত মানে সামাজিক মানে, এনে সামাজিক ব্যৱস্থা য'ত পৰিয়াল মানে সমাজ অৰ্থনীতি ৰাজনীতি অন্যান্য প্ৰতিস্থান মানে পুৰুষকে মোলৰ মুখ্য ভূমিকা দিয়া হয় ন, সিদ্ধান্ত লোৱাৰ মানে সুযোগ মানে প্ৰথমতে দিয়া হয়,
উম্, মানে সমাজখন মানে তোমাৰ ল'ৰা ছোৱালীক মানে একে, একেদৰে ব্যৱহাৰ মানে নকৰে মানে,
উম্
মানে এটা তোমাৰ পৰিয়ালতে ল'ৰাক নিশা বাহিৰত যাবলৈ দিয়ে। অনুমতি দিয়ে, কিন্তু ছোৱালীক নিদিয়ে, এইটো তুমি কি ভাবা মানে এইটো ন্যায়সংগত হয় নে তোমাৰ মতে?
উম্, নহয় বাৰু ন্যায়সঙ্গত।
মানে বহুত মানে খং উঠে জানানে বহুত খং উঠে মানে,
উম্ এতিয়া ধৰা, উম্ এতিয়া ধৰা, কেনেকুৱা হয়, এটা পৰিয়ালত মানে মুখ্য সিদ্ধান্ত সাধাৰণতে পুৰুষেই লয় ন, আৰু উপাৰ্জনৰ ক্ষেত্ৰতো ধৰা, উম্ এতিয়াও আছে ন কিছুমান, যে বাহিৰত ওলাব নিদিয়ে, নাই কাম কৰিব যাবই নিদিয়ে ন, মানে এইটো মানে মানে বহুত হেৰি কৰি ৰাখে আৰু তলত মানে,
উম্
উৰ্পাজন, গৃহস্থশালী দায়িত্ব পালনকাৰী হিচাপে ধৰা হয় মহিলাক ন, গৃহস্থৰ গৃহস্থালিৰ মানে উম্, পালনকাৰী হিচাপে ধৰা হয়। সমাজত পুৰুষৰ মতামত আৰু নেতৃত্বত মানে অধিক গুৰুত্ব দিয়া হয়, এইটো বহুত বয় ল'ৰা ছোৱালী আৰু মানে কি আৰু, ছোৱালী আৰু পুৰুষৰ মাজত অধিকাৰক লৈ
হয়, কিন্তু মানে কি আৰু এ তেতিয়া, মানে তেতিয়া সেই সময়ত মানে যিখিনি প্ৰয়োজনৰ প্ৰয়োজন অনুসৰি মানে দায়িত্ব বিলাক মানে কি ভগাই লৈছিল দিয়াচোন, কিন্তু সময় সলনি হোৱাৰ পিছতো মানে বহুত ঠাইত মানে এতিয়াও সেনেকুৱাই চিন্ত ধাৰা হৈছে মানে, মানুহৰ চিন্তা ধাৰা মানে সলনি হোৱাই নাই।
নাই নাই।
আজিও মানে তোমাৰ বহুত পৰিয়ালত মানে তোমাক এনেকে ল'ৰাক কয় যে তুমি ডাঙৰ হৈ তুমি পৰিয়াল চলাবা। আৰে কিয়? ছোৱালী নোৱাৰে নেকি? ছোৱালীক কি কয় যে, সৰুৰ পৰা কয় যে তুমি ঘৰ সংসাৰ চলিব লাগিব। এখন ঘৰত বিয়া হৈ যাব লাগিব, সেইখন ঘৰ তুমি চম্ভালিব লাগিব। এনেকুৱা ধৰণৰ মানে চিন্তা ল'ৰা ছোৱালী সৰুৰে পৰা মানে বেলেগ নিয়মৰ মাজ য'তে মানে ডাঙৰ কৰে ল'ৰা-ছোৱালীক হয়নে নহয়? অ', মানে এইবোৰৰ, মানে এইবোৰৰ ফলত বহুত মহ, মানে ছোৱালী বা মহিলাই মানে নিজৰ ইছ নিজৰ ইচ্ছা মতে তোমাৰ শিক্ষাও গ্ৰহণ কৰিব নোৱাৰে বা নিজৰ পচন্দৰ মতে চাকৰি চাকৰি এটা বাচি ল'ব নোৱাৰে বা নিজৰ যিখিনি নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ যিখিনি মানে। সিদ্ধান্ত সেইটো মানে নিজে ল'ব নোৱাৰে।
হয় দিয়া এতিয়া ধৰা এইবোৰত তুমি ধৰা সমাধানৰ কি উপায় বুলি ভাবা তুমি কেনেকৈ সমাধান কৰিব পাৰি এইবোৰৰ। সমাধান মানে কি ল'ৰা ছোৱালীৰ বোৰে সমান মানে শিক্ষাৰ সুযোগতটো নিশ্চিত কৰিব লাগে ন। শিক্ষাৰ আৰু মানে কি নাৰী আৰু পুৰুষ সমান অধিকাৰ আৰু সম, সন্মান নিশ্চিত কৰিব লাগে লিংগ ভিত্তিক বৈষময়ৰ মানে, মানে বিৰুদ্ধে ইচেতেন মানে বৃদ্ধি কৰিব লাগে এনেকুৱা বোৰ ধৰা উপায়বোৰ কৰিলে মানে সমাধান হ'ব আৰু এইবোৰ মানে সমম্যাৰ
সেই আৰু পুৰুষ বা, বা ল'ৰা বা ছোৱালী বা কোনেও মানে কোনো কাৰোতকৈ ডাঙৰ বা সৰু নহয়। দুয়োটা মানে কি সমান ভাৱেই মানে সমাজৰ বাবে দুয়োটা গুৰুত্বপূৰ্ণ হয়। বা তোমাৰ এইটো মানে অকল জেণ্ডাৰ মানে লিংগৰ মানে ভিত্তিত নহয় আৰু মানে বা যোগ্যতা বা তোমাৰ যিটো মানে কি কয় এইটো পৰিশ্ৰম আৰু তোমাৰ মানৱীয়টো মূল্যবিধৰ ভিওি মূল্যয়বোধৰ ভিওি মানে সকলোকে এইটো তোমাৰ মূলায়ন কৰিব লাগে বা তেতিয়াহে মানে এখন তোমাৰ ন্যায় সংগত সমাজ বা উন্নত সমাজ মানে গঢ়ি উঠিব হয় নে, হয়। আৰু পিতৃদন্তই কেৱল মহিলাকেই ক্ষতি নকৰেতটো ই পুৰুষৰ ওপৰতো বহুত মানে তোমাৰ সেই সৃষ্টি কৰে সমাজে পুৰুষক মানে এইটোয়ে কয় যে মানে চোৱাচোন তুমি মানে কয় ন ল'ৰাবিলাকক যে তই তই ল'ৰা হয় বা তই মোৰ ল'ৰা হয় তই কেনেকে কান্দিব পাৰ ল'ৰাই নাকান্দে, ল'ৰাই সদায় মানে শক্তিশালী হ'ব লাগে। মানে পাৱাৰফুল হ'ব লাগে সদায় ল'ৰাবিলাককো এনেকুৱা নকয় জানো। বা তই ঘৰ চলাব লাগিব। ইমান ডাঙৰ, ডাঙৰ দায়িত্ব দি মানে কৈ, কৈ মানে ইমান মানসিক মানে তোমাৰ হেঁচা
মানসিক চাপ পৰে তেওঁলোকৰ ওপৰতো মানসিক চাপ আছে বহুত।
অ, মানে এ, এনেকুৱা ধৰণৰ হয়, হয় এনেকুৱা ধৰণৰ আকা মানে আশা আকাংক্ষাবোৰক মানে বোৰেও মানে বহু পুৰুষকো মানে মানসিক তোমাৰ বহুত মচাই দিয়ে
আৰু পিছলৈনো এইবোৰ নো ক'ত মানে এনেকে থাকি চলি থাকিব আৰু চলি আহিছে এতিয়ালৈ। তিয়হৰ দিনৰ পৰাই আজিলৈ।
নহয় এতিয়া যিটো আমাৰ যিটো তোমাৰ এইটো কি কয় এ, মানে আমাৰ যিটো প্ৰথম মনত আমি মানে সেইটো আমি আমি মানে সলনি কৰিব লাগিব আমাৰ চিন্তাধাৰা বিলাক আমি কৰি দেখুৱাব লাগিবটো।
কোৱাচোন অলপ মানে
সেইটো মানে আমি সেইটো সলনি কৰিব লাগিব বুজিছানে।
হয়, হয় এতিয়া আমি মানে কি এজন বা দুজন মানুহৰ বেছি সকলোৰে দিশি ভংগী এটাই হ'ব লাগিব এতিয়া তুমি আৰু মই কলেতো নহ'ব।
হয়, হয়, হয়, বহুত। টো ল'ৰা, ল'ৰা বোলেও এনেকে ভাবে বা ছোৱালী বোলেও।
ভাবেই আৰু মানে কিছুমানেতো নিজৰ ঘৈনীয়েককো বহুত মানে তলত ৰাখে ন।
অ, যিটো প্ৰথা চলি আহিছে ন মানে সেনেকুৱাই মানে চিন্তাধাৰা হৈ গৈছে। যিহেতু এখন ঘৰত যেতিয়া সৰুৰ পৰা মাক-দেউতাকে মানে সেইটো চিন্তা ধাৰা যেতিয়া ল'ৰা আৰু ছোৱালীটোক সেই তেনেকুৱা চিন্তাধাৰা ডাঙৰ দীঘল কৰিব ত' ল'ৰাতটো সেনেকুৱাই হৈ যাব ন ছোৱালী
ছিল ক, ল'ৰাটো যদি অ, পিছলৈ বিয়া কৰাব নিজৰ মানে ঘুনীয়ে কলেওতো সনেুৱা আচৰণ কৰিব যোনু ম, দে
ভনীয়েকৰ লগত কৰিব মানে ধনীয়েকৰ লগতো বহুতে কৰে তই মানে এনেকুৱা ক-কৰ যে যে তই ঘৰৰে কাম কৰ তই অকল ঘৰৰ কাম কৰাই মানুহ মানে এনেকুৱা ধৰণৰ মানে তাৰ মানে ব্যৱহাৰ মানে তই ছোৱালী হৈছ ছোৱালী হৈছ তই ঘৰতে কাম কৰিব লাগিব মানে সেনেকুৱা। গতিকে আমাৰ এইটোয়ে লক্ষ্য হ'ব লাগে মানে কি আৰু মানে তোমাৰ ল'ৰা ছোৱালীৰ মাজত মানে কোনো
উম উম, ভেদাই ভেদ মটামটো হয় হয়। একো ভেদে ভেদ থাকিব নালাগে আৰু। এতিয়াতো আমাৰ দেশৰ দসং ৰাষ্ট্ৰপতি কেই দেখোন মহিলা ন'। ৰাষ্ট্ৰপতিজনে দেখোন মহিলা।
হয় হয় হয়।
কিছুমান হেটতটো মহিলা কিমান আগবাঢ়ে ন' কিমান আগবাঢ়ি আছে।
কিমান আগবাঢ়ে নহয় কিমান আগবাঢ়িছে বহু-বহুত আগবাঢ়িছে মানে আগৰ দিন এতিয়া নাই সেইটোয়ে আৰু এই ৰণ্বৰপা আমি মানে ৰাষ্ট্ৰপতিটোৰ কথাই ক'ব পাৰো। তেওঁ আমাৰ কাৰণে বহুত মানে এটা আদৰ্শ, হয় নে নহয় বা তোমাৰ অনু প্ৰেৰণা হয় ছোৱালী বিলাকৰ কাৰণে অনুপ্ৰেৰণা হয়, অ' এখন ভাল সমাজত ল'ৰা আৰু ছোৱালীৰ দুয়োটা সমান শিক্ষা বা সমান সুযোগ বা সমান সন্মান অকমান অধিকাৰ পাব লাগে আৰু।
উম।
হয়নে নহয়?
হয়।
ত' মানে এইটো কিন্তু বহুত বেয়া চিষ্টেম মানে।
উম। এইটো মানে তুমি কি ভাবা এইটো মানে দিখৰ মাজত কি হ'ব উঠাহ মানে উঠিবনে তোমাৰ মতে এনেকৈ চলি থাকিব।
এতিয়াতো বহুত খিনি বাৰু সলনি হৈছে তথাপিও আৰু কিছুমান যিটো ভিতৰুৱা জাগা ন আ আছে কিছুমান বহুত য এনেকুৱা জোগা ত' য'ত মানে এতিয়া সেইটো চিন্ত ধাৰা মানে সলনি হোৱা নাই তেনেকুৱাকৈয়ে চলি আহিছে। বহুতখিনি বাৰু সলনি হোৱা দেখা গৈছে যদিও মানে একেবাৰে নাইকিয়া হৈ যোৱা নাই আৰু চাগে সম্ভৱ এইটো চাগে নহবও চাগে কেতিয়ালৈকেও। অ' মানে। এখন মানে সুস্থ সমাজত তোমাৰ লিংগৰ ভিত্তিত নহয় আৰু যোগ্য়তা বা পৰিশ্ৰম আৰু মানৱীয় তোমাৰ এইটো এইটো ভিত্তিতহে তোমাৰ সকলোকে সমান সন্মানৰ সুযোগ দিয়া উচিত মানে লিংগতটো চাব নালাগে।
হয়।
মানে এনেকুৱা কৈ দিয়াচোন বহুত মানে আমাৰ ছোৱালী বিলাকৰো আত্মবিশ্বাসটো কমি যায় ন' এনেকুৱা কৰিলে। বা নিজৰ সামৰ্থৰ ওপৰত মানে সন্দেহ আহি যায় মানে এনেকুৱাকে যেতিয়া ক'ব। তেতিয়া সামাজিক চাপ এনেকুৱা মহিলাসকলৰ ওপৰত চোৱাচোন ভাল ছোৱালী বা ভাল বোৱাৰী হোৱাৰ বহুত নিয়ম জাপি দিছে।
অণ্ডউ এতিয়া অপাৰেচন সিন্ধুৰ যে হৈছিলে তেতিয়াতো এ ইয়াতৰ নামটো কিমান কিছুদিনৰ ওপৰত যে উইং কামাণ্ডাৰ যে মিকা সিং ন'। আৰু উং-উইং কামাণ্ডাৰ হয় চফিয়া কুৰেচী কৰ্ণন চফিয়া কুৰেশী তেওঁলোকো মহিলাই আহিছিলে। তেওঁলোকে মানে এইটোক মানে এই মানে ইমান ডাঙৰ অপাৰচন-অপাৰেচন চিন্ধুৰ যোনটো মানে পদক্ষেপ পাইছিলে এইটো সফল কৰিছিলে।
উম, অ',। কি আছিলে নামটো কৰ্ণেল তোমাৰ কি আছিলে?
কৰ্ণিল চফিয়া কুৰেচি আছিলে আৰু ইণ্ডিয়ান আৰ্মিৰ হয় তেওঁ। আৰু উইং কমাণ্ডাৰ ভ্যমিকা সিং। তেওঁ বায়ু সেনা হয় ভাৰতীয় বায়ু সেনাৰ ইণ্ডিয়ান এয়াৰ ফৰ্চৰ হয়।
অ',।
তেওঁলোকৰ কথা মানে কি ভাল লাগে ন। এলোক মৰিলে হয় এতিয়া মানে ইমান মানে দেখুৱাইছে। ইয়াৰ পৰচন চিন্দুৰ, হয় ইয়াত মানে এ মানে সফল কৰিছে আৰু তেওঁলোকৰ দাৰাই।
উম, উম, হয় হয় হয়, মানে আগতে এনে মানে এনেকুৱা তোমাৰ আগতে মানে এনেকুৱা এইবোৰ যিবোৰ ভূমিকা আছিল ন এইবোৰ বেছি পুৰুষৰ হাতত দিয়া দেখা গৈছিল ন, এইটো দেখি মানে অ', আমাৰ সমাজত পিতৃৃতত্বৰ ধাৰণা সঁচাকৈয়ে কমি আহিছে কিন্তু ন ক'ব গ'লে। মানে কমি আহিছে নোহোৱা নহয়। যদি সকলো সমানে হয় তেন্তে আজি মানে তোমাৰ মানে কবা আৰু দিয়া আৰু মানে এইবোৰ ক'ব গ'লে মোৰ মানে মাথাত টোৱে গৰম উঠে জানা নে?
হয়, হয়।
মানে এনেকুৱা ধৰণৰ মহিলা ন যিটো কলা তুমি কৰ্ণেল চফিয়া কুৰেচি বা তোমাৰ উইং কামাণ্ডাৰ ভেমিকা সিঙৰ দৰে
পাইলট নহয় তেওঁ মানে সেনা বাহিনীৰ মানে বিষয় আছিলে আৰু মানে উইং কমাণ্ডৰ ভ্যমিকা সিং তেওঁ বেয়াখাৰ বিষ আৰু তেওঁ পাইলট আছিলে আৰু, অপৰাণসি সিংৰ এই দুগৰাকী মহিলাই মানে বিষয়ে দেশৰ সন্মুখত ভাৰত তীয় সশস্ত্ৰ বাহিনীৰ অভিযানৰ বিষয়ে আত্মবিশ্বাসে তথ্য উপস্থাপন কৰিছিলে।
অ', এনেকুৱা ধৰণৰ মহিলাই তোমাৰ মানে-মানে সফলতাই মানে তোমাৰ সমাজৰ পুৰণি ধাৰণাবোৰ মানে সলনি কৰাত সহায় কৰিছে আৰু মানে।
মানে আগত আছে ন পষতকৈ ভাবিবলগীয়া এলোকক মানে কিমান মানে নিজৰে মানে গৰ্ব হয় আৰু ন নিজৰ মানে ভাৰতীয় হিচাপে
উম, উম, হয় হয়, হয় হয় হয় হয় হয়। মানে এনেকুৱা ধৰণৰ বহুত মানে তোমাৰ, উদাহৰণ মানে
উম।
এই কৰিছে মানে তোমাৰ দেখুৱাই গৈছে মানে। উম, কি যে হ'ব মানে ন। শুনি আছা নে তুমি?